হেল্ল'
হয় নমস্কাৰ
হেল্ল অ নমস্কাৰ হয়
অ কি কৰিছে
মই এতিয়া বহি আছোঁ।
অ অ ভাত চাত খোৱা হ'ল
ভাত ভাত ভাত খোৱা নাই মই আজি এই এ অকমান গাখীৰ আৰু সেই লগত খাইছো
অহ অ খোৱা হ'ল
কোৱা হয়
অ অ
আপুনি ভাত খাইছ?
মই ভাত জাষ্ট খালো খাই মেলি উঠিলো। এতিয়া চো তালতে এনেই অকনমান খোজ কাঢ়ি দিছো ভাত খোৱাৰ পিছত খোজ কাঢ়ি দিলে অকনমান ভাল লাগে আৰু অ খোৱাৰ পিছত অ কনমান খোজ কঢ়ি দিব লাগে মোৰ অভ্যাসে হ'ল বাৰু সেইটো খোজকাঢ়ি দি দহ মিনিটমান খোজকাঢ়ি দিলে বেছি ভাল লাগে আৰু শুবলৈও ভাল লাগে অকণমান আৰাম লাগে আৰু একেবাৰে খাই দিয়াৰ পাছত একেবাৰে শুই দিব নোৱাৰি মানে
ন হয় খুই দিবই নালগে খাই দিয়াৰ পিছত
অ অ খাই দিয়াৰ পিছত বহি ব বা শুই নালাগে এতিয়া বিদুৰো হয় আৰু গেছো হয় গেছৰো সমস্যা হয় নহয় সেইটো কাৰণে খোৱাৰ পিছত অকনমান দহ মিনিট হ'ল আৰু ক
হয় সেইটোৱে আজি নে আমিয়ে
হয়
আজি আমি আলোচনা কৰিম আৰু না
হয় হয় হয় হয় হয় শুনি আছে আপুনি।
ইয়াৰ পিছতে অহ উম উম
ভ্ৰমণৰ বিষয়ে আলোচনা
হা অ ফুৰি ফুৰা নেকি অ অ শুনিছো শুনিছো দে
অ অ মই ট্ৰেভেলিং হয় হয়
অ অ ট্ৰেভেলিং হয় হয় দে
অ আপুনি এনে জাৰ্ণি কৰিছে কৰবাত
অ মই জাৰ্ণি কৰে আমাৰ অসমতে কৰে কৰিছে
অ অ অসমৰ কোন কোন জেগাত গৈছে আপুনি হয় অসমৰ কোন কোন জেগাত গৈছে
অ অ অ মই অসমৰ যেনিবা আমাৰ গুৱাহাটী আছে না অ মই পিকনিক স্পট ইয়াতে মানাস নেচনেল পাৰ্ক আৰু উ নেমেৰী নেশচনেল পাৰ্ক আৰু ইয়াতে নাই বাৰু সেইটো অ যেনিবা নেমেৰিত আৰু মানে এনে চা চাবা গিছে আৰু সেইটো এ ৱাইল্ড লাইফ উ সেইফালে গেছে মানে চাই চাই চাই মানে অ নামেৰি মানে ভাল লাগে ৰছোই আৰু আমাৰ মানসৰ পিকনিক স্পট আছে আৰু এই ভৈৰৱ কণ্ড পিকনিক স্পট আছে আৰু
এই আমাৰ বগামাটি আছে ন। অ অ ইয়াতে
আপুনি কিবা বৈৰৱ কুণ্ড কৈছে ন।
অ ভৈৰৱকুন্দ।
ধুনীয়া পৰিৱেশ হয় ন এনে ভিডিঅ' চা মই যোৱা নাই বাৰু এনেই মেডিয়াতে চাইছো, এনে কেনেকুৱা লাগিলে তাতে গৈ?
মানে বহুত ভাল আৰু মানে। সেইটো গলে মানে অ বহুত ভাল অ মানে সেই টো নেচাৰ যেনিবা প্ৰকৃতি বহুত ভাল লাগে মানে। ইনভাইৰণমেন্টে ভাল আৰু সি এ নদী বৈ অহা মানে বহুত ভাল লাগে আৰু।
অ পাহাৰ ওচৰত নহয় নে?
পাহাৰৰ ওচৰত হয় -হয় পাহাৰ -পাহাৰ চালে মানে ভাল লাগে আৰু সেইটো মানে।
অ অ পাহাৰ থকা জেগাত ভালেই লাগে বাৰু। তাতে ত পাহাৰৰ পৰা নিজৰ অ নিজৰা বৈ আহে।
হয় হয়।
পানীও আছে নহয়। এানে এনেই মিডিয়াতহে চাইছো দেই মই যোৱা নাই।
বিৰাত ভাল মানে জেগাটো। ফ্ৰেছ আৰু আছে আৰু উ এই কিবা সেই দ দলং আছে না সেইটো দলংটো ই ৰচিদ বনা দলং আৰু সেইটো ভূটান ভূটান ইণ্ডিয়াই অ হয় হয় ভূটান ইণ্ডিয়া বৰ্ডাৰ সেইটো আৰু আমাৰ। ভ ভাল লাগে মানে বহুত বহুত ভাল আৰু কিন্তু আৰু টেম্পল আছে এটা। হয় কিছ আদৰ দে হিন্দু সেনেকুৱা টেম্পল মানে ভাল লাগে আৰু চাবা সেইটো। আৰু কিবা গা ধুবা পানীত নদীত ঠাণ্ডা না বহুত। গা ধুব ভাল লাগে মানে বহুত ঠাণ্ডা।
ঠাণ্ডা হয় ন।
অ ঠাণ্ডা অ ভাল লাগে মানে এনেও আৰু চাই -চাইও ভাল লাগে মানে।
চাই এ ভাল লাগে নহয়।
অ আৰু অ পৰিৱেশত বহুত মানে।
অ তাতে বহুত মানুহ হয় ন। হয় হয়। অ বেছিভাগ মানে ডিচেম্বৰ জানুৱাৰী মানত বেছি মানুহ হয় নেকি তাতে।
অ অ ইয়াতে বেছি হয়।
অ এনেই মিডিয়া বোৰত চাইছো মানে ভৈৰৱ কুন্দ বহুত ভাল লগাই থয়। এটা পৰিৱেশ আছে তাতে পিকনিক স্পট আছে তাতে পিকনিক খাবলৈ বহুত মানুহে যায়।
হয়- হয় বহুত ভাল লাগে আৰু মানে।
অ মানাসত এনে মানাসত কেনেকুৱা লাগে মানাসত গৈ মানাসতো ভালেই লাগিব বাৰু
ভালে মানাহৰ যিটো ৰিভাৰট কৈ ইয়াতে নদী আছে। বেঁকী ৰিভাৰ আছে এইটোৱে মানে ভাল অ সেইটোয়ে ভাল আৰু ইয়াৰ ভূটানৰ পৰা অহাই
অ তাৰে তাৰে অ তাৰে জীৱ জন্তু বোৰ আপুনি দেখিছে?
অ অ অ মানাহৰ আমি ভিতৰত জীপ চাফাৰী কৰি গৈছিলি, চাফাৰী ইয়াতে আহ আছে মথংগুৰি আছে না সেইটো মথংগুৰিৰে ভিতৰত। যাব লাগে একদম ভূটান বৰ্ডাৰ আহিবাগে যায় ভূটানৰ মানুহেই এ হাজিৰা কৰা আছিল আগতে এতিয়াতো বেছি নাই আৰু সেইটো। মানে ভাল লাগে আৰু বহুত সেইটোৱে ভাল বহুত। আমাৰ মানে ভিউজ বিলাক বহুত ভাল আৰ একদম গ্ৰীন হেৰি পাহাৰ এ দি। চিনেগা গাছ কচুনেগা
উম উম হয় হয় হয়।
মানে নিজে এ নলেজটো মানে সেইটো মানে জাৰ্ণি কৰিলি আৰু ইয়াত যেনিবা নলেজটো বেছি বাঢ়ে আৰ সেইটো মানে।
অ অ জাৰ্ণি কৰিব লাগে জাৰ্ণি কৰিব লাগে জাৰ্ণি মানে অ কিছুমান জ্ঞান হয় অভিজ্ঞতা পায় জাৰ্ণিৰ পৰা বহুত কথা শিকিবও পাৰি।
অ শিকিব পাৰে অ আৰু আমি দেখিছো। ইয়াৰ ৰাইনো দেখিছো ইলেভেন আছে আৰু মাংকি মাৰপি কক বহুত মানে দেখি পায় আৰু বহুত ভাল লাগে মানে দেখি অ অ অ হয় আৰু কি গাৰ্ডেন আছে ইয়াতে অহ কিৰাৰ্ডেনে বহুত ভাল লাগে হয় হয়
উম- উম। মই এনেই চিৰিয়াখানাত গৈছো বাৰু। তাতে তাতে দেখিছোঁ আৰু এলিফেন্ট বোৰ তাতে দেখিছোঁ তেনেকে অভয়াৰণয়ত যোৱা নাই কাজিৰঙা যোৱাৰ ইচ্ছা আছে কিন্তু কাজিৰঙা যাব যোৱা নাই এতিয়ালৈকে
যোৱা নাই মই কাজিৰঙা। মই যুৱতে গৈচি ইয়াতে গুৱাহাটীতে মই কাজিৰঙা যোৱা নাই যাম বুলি ভাবিছো আৰু যাম আৰু পিছত। ট্ৰেইনিং কৰি আছে আৰু অ হয় বহুত ইচ্ছা আছে মই যোৱা।
অ কাজিৰঙাত যোৱা নাই। বাৰু এনেই চিৰিয়াখানাত গৈছো আপুনি চিৰিয়াখানা আহিছে নে কেতিয়াবা চিৰিয়াখানালে?
গৈছ আৰ।
অ তাতো বহুত কি বহুত কিবা। জন্তু আছে নহয় বহুতেই জন্তু উ টাইগাৰ দেখিবলে পাই, ব্লেক পেণ্টাৰ তাতে জিৰাবো দেখিছো। চিৰিয়াখানাতে মই যি চাইছো চিৰিয়াখানাতে চাইছো বাৰু জিৰাফ, ৰাইনু।
হয়।
হৰিণা বোৰ চাইছো তাতে বহুত ভাল লাগে জলহস্তি চাইছো। ঘৰিয়াল চাইছো।
ভাল লাগে আৰু না চাই।
এ বহুত ভাল লাগে তাতে অজগৰ সাপো দেখিছো। এই কিবাতে চিৰিয়াখানাতে সাপ দেখিছো তাত তে বিভিন্ন ধৰণৰ সাপ আছে বাৰু দেই চিৰিয়াখানাতে। আমি ইমানখিনি নামটো নাজানো কিবা সেউজীয়া সেউজীয়া কালাৰ আছে, বগা কালাৰ আছে। তাতে অজগৰো অজগৰে এইবিলাকহে ভালকে মানে চিনি পাওঁ আৰু। খালি ইমানখিনিৰ নামটো নাজানো আৰু।
হয় চাই ভালে লাগে আৰু না।
চাই ভালে লাগে বহুত। বহুত ভাল লাগে বাৰু চিৰিয়াখানাটোতো ভালে লাগিব যিকোনো বাঘ ভালুক আছে যিহেতু।
হয়।
তাতে ভাল লাগে আৰু আৰু মাজুলী মাজুলী যোৱা
মাজুলী যোৱা নাই অ এইটো কবাচ মাজুলী কেনেকুৱা মই যোৱা নাই মই প্লেনে আছে মাজুলী যোৱা।
অ অ মাজুলী গলে বহুত ভাল লাগে মাজুলী যদি সময় সুবিধা মিলে আপুনি যাবচোন এবাৰ। তাৰে শান্তি প্ৰিয় পৰিৱেশ। তাৰ মানুহবোৰ একদম কৃষি সিৰ ওপৰত নিৰ্ভৰ কৰে।
হয় হয়।
তাতে বহুত সহজ-সৰল মানুহ পাব আপুনি, মোৰ ঘৰ মাজুলীতে আছিলে বাৰু মা-দেউতাৰ ঘৰ মাজুলীতে হয়, তাতে বহুত ভাল লাগে বাৰু তাতে পৃথিৱীৰ বৃহত উত্তম দেশ বুলিও কয় নহয় মাজুলীতটো।
মাজুলিটো ফেমাচ এটা শুনি পাইছো আৰু না। কমলা -কমলাবাৰী -কমলা সাত সাচ সাত্ৰ নে কমলাবাৰী সাত্ৰ নেকি?
অ কমলাবাৰী সত সত্ৰ, আউনীআটি সত্ৰ, গড়মূৰ সত্ৰ, দক্ষিণ পাট সত্ৰ। উত্তৰ কমলাবাৰীৰ সত, তাতে সত্ৰই বেছি আছে না।
মানে হয়, বেচ টাইম কেতিয়া হয়টো মাজুলীৰ?
মাজুলীটোতো চবতে বেষ্ট হয়, খালি ৰাসৰ সময়ত বেছি ভাল লাগে আৰু। ৰাস মানে নৱেম্বৰ, ডিচেম্বৰ। নৱেম্বৰ মানত যাব লাগে, নৱেম্বৰৰ ৰাস হয় নহয়। এ ৰাসৰ মাজুলী ৰাস বুলি ক'লেতো বহুত ফেমাচ হয়। তাতে মাজুলীৰ ৰাস চাব পাৰিব আপুনি। ৰাসৰ সময়তে আকৌ পালনাম শুনিছে? পালনাম চাব পাৰিব আপুনি। পালনাম এই আউনীআটি সত্ৰত পতা হয় মানে।
হয়।
পাঁচদিনীয়াকে পাতে
হয়।
তাতে চাকি-তাকি দিব পাৰিব আপুনি এ নিমকৰ নিমকৰ পেকেট লৈ নিমকৰ দান দিব পাৰিব। চাকি দিব পাৰিব, নামঘৰত গৈ তাতে পুৰণিকলীয়া বস্তুবোৰ চাব পাৰিব অহ, তামৰ পলিদ লিখা আখৰবোৰ দেখা পাব মানে। আগৰ যুগৰ অহ, আগৰ যুগৰ যেনেকে লিখা হৈছিলে তামৰ পলিত। বা হাতীৰ দাত, বহুত কিবা সোণৰ নাও, তেনেকে আৰু। তাতে দেখা পাই আৰু। পুৰণিকলীয়া বস্তু বোৰ মানে চাবলৈ পাই আৰু তাতে ইমানখিনি মানে চোৱাৰো সম্ভৱ নহয় তাতে বহুত মানুহ হয় নহয়। মানুহৰ ভিৰৰ পৰা ইমানখিনি সুবিধাই নোপোৱা হৈ যায়গে মানে। গোটেই কিনি চোৱাৰ। তেনেকুৱা আৰু বহুত ভাল লাগে আৰু মাজুলী।
অহ, হয়।
তাতে গড়মূৰ সত্ৰও আছে কমলাবাৰী সত্ৰ আছে।
অহ, সেইটো অহ এই সত্ৰটোৰ সতি কিয় ক'ব পাৰিব নে আপুনি অলপমান?
অ',
কমলা-কমলাবাৰী সত্ৰ হয়টো
কমলাবাৰীৰ সত্ৰত, তাতেই বহুত ধুনীয়া ৰাস হয়তো।
অ', ৰাসৰ মানে সেইটো ফেমাচ?
ফেমাচ হয়', হয়, ' তাতো চাকি -তাকি দিব পাৰে আপুনি। সেৱা কৰিব পাৰে, তাতে চাদৰ -মেখেলা পিন্ধিহে আপুনি ভিতৰত যাব পাৰিব নহ নহ'লে নোৱাৰিব এলাও নাই মানে। হয় ঠিক আছে বাৰু আপোনাৰ লগত কথা পাতি ভাল লাগিল। পিছত অহ লগ পাম ধন্যবাদ, গুড নাইট।